হেল্ল', হেল্ল', হেল্ল',
হেল্ল',
শুনিছনে নাই?
উম,
কি কৰি আছ।
এয়া শুই আছো।
যাবা সেই মই আছো এই কল পাৰীবলৈ পাইছোহি।
উম,
তাইৰ টপিক এটা আলোচনা কৰিবলৈ আছিলে তোৰ লগত। তোৰ মানে মোবাইল সোনৰ এইটো উপকাৰিতা অপকাৰিতাৰ ওপৰত,
হ
এনে ধৰ বৰ্তমান সময়ত ধৰ মোবাইল ফোনটো আমাৰ মানে এনেই দৈনন্দিন জীৱনতো এটা অপৰিহাৰ্য মানে অবিচ্ছেদ্য অংগ হৈ পৰিলে।
হয় হয়
যোগাযোগ শিক্ষা বাণিজ্য বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত ধৰক মোবাইল ফোনে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে এতিয়া।
হয়
আৰু কিন্তু ইয়াৰ বহুত উপকাৰিতা অপকাৰিতা দেখা যায়। আৰু উপকাৰিতাখিনি যদি আমি চাবলৈ যাওঁ তেন্তে মোবাইল ফোনৰ জৰিয়তে আমি পৃথিৱীৰ যিকোনো স্থানত থকা মানুহৰ লগত যোগাযোগ কৰিব পাৰোঁ ইণ্টাৰনেটৰ জৰি বিভিন্ন ধৰণৰ কাম কাজ বা শি শিক্ষামূলক ভিডিঅ' আদি জ্ঞান বৃদ্ধি কৰিব পাৰোঁ। বা জৰুৰীকালীন সহায়ৰ সময়ত দুৰ্ঘটনা বা বিপদৰ সময়ত তৎক্ষণা আমি সহায় বিচৰা মোবাইল ফোনটো আমাৰ বাবে উপযোগী হৈ পৰে। আৰু বৰ্তমানতো অনলাইন বেংকিং ছিষ্টেম এইখিনিও আমাৰ বহুত সুবিধা কৰিছে আৰু এই মোবাইলটোৰ জৰিয়তে এইখিনি কৰিবলৈ সক্ষম হৈছে। এ তোৰ মতে মানে মোবাইল ফোনৰ এতিয়া উপকাৰিতা মানে কেনেকুৱা ধৰণৰবোৰ বুলি ভাবো
উপকাৰী দিয়া বুলি ক'লে এতিয়া দোকান বা এতিয়া কিবা এটা তই ধৰি ল পেই কিবা ক'ব লাগিব পইচা এটা পঠিয়াবলৈ হ'ল এতিয়া যে মোবাইল ফোনটোৰ পৰা কিহ পৰা হয়
উম
তাৰপিছত মোবাইল ফোনৰ দ্বাৰা আজিকালি ছাত্ৰ ছাত্ৰীসকললে বিভিন্ন ধৰণৰ অনলাইন ক্লাছসমূহ কৰি বহুত লাভৱান হৈছে।
উম উম
তাৰ যদি মোবাইল ফোনটো উপযুক্ত ব্যৱহাৰ কৰিব জানে তেতিয়া বহুতো উপকাৰিতা আছে যদি নাজানেতো বহুতো অপকাৰিতাও আছে
সেইদৰে উপকাৰিতাৰ জৰিয়তে আজিকালি মোবাইল ফোনৰ জৰি়য়তে বহুত ছাত্ৰ ছাত্ৰী উপকৃত হৈছে, কিন্তু তেনেক্ষেত্ৰত বহু তাৰ সমকাময়কভাৱে বহু ল'ৰা ছোৱালী ধ্বংসও হৈ পৰিছে।
বহুতো স্কেম হৈছে এতিয়া মোবাইল ফোনৰ জৰিয়তে।
হয়
বিভিন্ন
দিয়া আস মোবাইল ফোন অত্যাধিক মোবাইলৰ ব্যৱসায় মানুহক একেবাৰে আসক্ত কৰি তুলিছে। যাৰ কাৰণে সময়ৰ অপচয় হৈছে। আৰু স্বাস্থ্যৰ ক্ষতি মানে দীঘলীয়া সময় ধৰি যে মোবাইল ফোনটো চাই থকাৰ সৈ তেতিয়া চকুৰ সমস্যা মূৰত বিষ এনেকুৱা ধৰণৰ কিছুমান বেমাৰে দেখা দিয়ে।
এনেকুৱা দেখাই দিছে এতিয়ালে আমাৰ গাঁৱতে তেনেকে হৈছে বহুতৰ।
হয়।
এতিয়া কিছুমানে টাইম পাছৰ কাৰণে মোবাইল ফোনটো লৈছে এতিয়া সময় অতিবাহিত কৰিবলৈ
হয়
এতিয়া মোবাইল ফোনটো বিভিন্ন ধৰণৰ খেলসমূহ খেলি পেলাই এৰ ছাত্ৰ ছাত্ৰীসকল ধ্বংসৰ পথত অগ্ৰগতি হৈছে।
হয় হয় এ প কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত বৰ্তখনত চাবলৈ গলে বৰ্তমান মানে ধৰ যেতিয়া ক শকতিকাৰ মোবাইল ফোনে বহুত সহায়ো কৰিছে আকৌ। কাৰণ এই মোবাইলটোৰ জৰিয়তে আমি দূৰ দূৰণিৰ বাকী আমি ঘৰত থাকিয়েই যানিব পাৰিছো
উপযুক্ত ব্যৱহাৰ কৰিবলৈ নে মোবাইল ফোনটো বহুত উপকাৰী কিন্তু উপযুক্ত ব্যৱহাৰ নাজানে বহুত অপকাৰী
হয় এতিয়া ত তোৰ মতে মোবাইল ফোনটো এতিয়া আমাৰ যিটো মানে বৰ্তমান যিখিনি ছাত্ৰ ছাত্ৰী আছে বা ভৱিষ্যত প্ৰজন্মৰ কাৰে মোবাইল ফোনটো দৰ কাৰণে মানে অদৰকাৰী বস্তু?
ভৱিষ্যত প্ৰজন্ম কাৰণে এতিয়া দৰকাৰী কিন্তু যদি উপযুক্ত ব্যৱহাৰ জানে।
হয়
যদি ব্যৱহাৰটো জানে তেতিয়া বহুত দৰকাৰ মোবাইল ফোনটো
হয়
বৰ্তমান বোৰ খক মোবাইল ব্যৱহাৰ কৰিব লৈছে তাৰ ফলত বি সৰুৰ পৰা ডাঙৰ মোবাইলৰ আসক্ত হৈ গৈছে
হয়
বৰ্তমান সময় এটা বেয়া ভাগ দেখা গৈছে মোবাইল ফোনটো সৰু সৰু ল' ছোৱালী বা মাক দেউতাকে দি দিয়ে ফোনটো সৰুতে লয়।
হয়
এতিয়া মোবাইল ফোনটোৰ পৰা বহুত বিভিন্ন ধৰণৰ উপযুক্ত ব্যৱহাৰ কৰিব নাজানে কিছুমানে কিছুমানে জানে
উম উম
তেনেকেই আৰু
কিন্তু চৰকাৰে বা শাসকীয় পক্ষই কিন্তু আজিকালি ধৰক যিখিনি ছাত্ৰ ছাত্ৰী বা মেধাৱী ছাত্ৰ ছাত্ৰীসকলক একোটা মোবাইল প্ৰদান কৰা দেখা গৈছে। কিন্তু সেই মোবাইল। আজিকালি সেই মোবাইল টো জড়িত যদি সেই ছাত্ৰজনে কিছুমান ভাল কাম বা শিক্ষাগত ক্ষেত্ৰত যদি তেওঁলোকে কাম। বোৰ কৰি যায় তেনে নিশ্চয় তেওঁলোক উপকৃত হ'ব পাৰিব
হয় হয় কিন্তু বহুত ল'ৰা ছোৱালী অপব্যৱহাৰ কৰা যায় দেখা যায় মোবাইল ফোনটো
হয়
উপযুক্ত ব্যৱহাৰ নাজানে বহু বহুতে বহুত চৰকাৰে বাবে বিশেষ কিছুমান অপব্যৱহাৰ কৰে
এতিয়া ধৰা যিটো কৰোণাৰ সময় আছিলে আমাৰ আগত যটো কৰোণা কাল আছিলে সেইটো সময়তে আহ সমূহ আহ স্কুল কলেজ বন্ধ হৈ গ'ল আৰু স্কুল কলেজ বন্ধ হোৱাৰ পিছত অসম চৰকাৰ বা সমগ্ৰ ভাৰতবৰ্ষ লগতে ইটো অনলাইন শিক্ষাৰ মাধ্যমটো আৰম্ভ কৰিলে।
হয়
আৰু সেই মাধ্যমৰ জৰিয়তে বহু ছাত্ৰ ছাত্ৰী উপকৃত হৈছিল কিন্তু তাৰ পৰিপ্ৰেক্ষিতত সেই যেতিয়া সেই মোবাইলটো সুদীৰ্ঘ দুবছৰ ধৰি যেতিয়া অনলাইন ক্লাছ। ফল
হয়
তটো কথা খিনি মানে ধৰা এই অনলাইন ক্লাছ কৰাৰ পিছত সেই। আসক্তিত ষ্টুডেন্ট খিনি থাকি গ'ল মানে। পিছলৈও
হয় এতিয়া বহুতো ছাত্ৰ ছাত্ৰী একাৰে মোবাইল ফোনৰ অবিহনে থাকিব নোৱাৰে এতিয়াকে সেই মোবাইল ফোনৰ পৰা এতিয়া কিছুমান ছাত্ৰ ছাত্ৰীসকলে সময়মতে কিতাপ পঢ়িবলৈ এৰি দিছে।
নিশ্চয়।
লাই আম তিহৰাল নাইকিয়া হ'বলৈ ধৰিছে।
নিশ্চয় নিশ্চয়।
যিখিনি এতিয়া বৰ্তমান পুথিভঁৰাল আছে সেইখিনি এ ছাত্ৰ ছাত্ৰীসকলে নাযায় তেনেকে দেখা নাযায় পুথিভঁৰালৰ কথা প। কিতাপ পঢ়া এতিয়া কিতাপ নপঢ়িলে।
ভাল হৈছে যে বিভিন্ন মানে। বেলেগ দূৰ দূৰণিৰ জেগা গালে বা নোযোৱাকে মোবাইলটোত ত সকলো উপলব্ধ হয়। কিন্তু সেই মোবাইল এইটোৰ জৰি়য়তে আমাৰ বহুতো আদৰ্শ যেনে পুথিভঁৰালত গৈ পেলাই কিতাপ পঢ়া মাদকতা তেনেকুৱা ধৰণৰ কিছুমান বস্তু আমাৰ মাজত। কিবা হেৰাই গৈছে এতিয়া।
হয়।
তেনে ক্ষেত্ৰত এই মাছ ধৰা। বাতৰি কাকত বা বিভিন্ন ধৰণৰ সাধু কথা কোৱা যিটো কাৰ্যকলাপ আৰু এই পুথিভঁৰালত কিতাপ অধ্যয়ন কৰা এনে ক্ষেত্ৰবোৰ যদি পুনৰাই ঘূৰাই পাবৰ ক্ষেত্ৰত তুমি তেনে কি? কি কৰিলে ভাল হ'ব বুলি ভাবা।
মোবাইল ফোনটো ব্যৱহাৰ উচিত ব্যৱহাৰ কৰি পেলাই মানে যে এ যেনেকে লেখকসকলৰ সাধু পুথি এনেকে পঢ়িবলৈ আৰম্ভ কৰিব লাগে ছাত্ৰ ছাত্ৰীসকল অসমবাসীয়ে।
হয়।
এতিয়া মোবাইল ফোনটো হৈছে। উচিত ব্যৱহাৰ কৰি যে পুথিভঁৰালসমূহ আকৌ আগৰ দৰে আনি কিতাপ পঢ়িব লাগে।
আৰু বহুত বৰ্তমান দেখা গৈছে বহুত সৰু সৰু ল'ৰা ছোৱালী মোবাইলটোৰ বেছি আসক্ত হৈ গৈছে।
বৰ্তমান সময় সেইটো বহুতো বহুত মানে অসমৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে মোবাইল ফোনতো অবিহনেত থাকিবই নোৱাৰা হৈছে এতিয়া।
নিশ্চই।
বৰ্তমান সময়ত তেওঁলোকে উপযুক্ত এতিয়া বৰ্তমান সম যিখিনি পাঁচ- বছৰ, ওঠৰৰ তলৰ লৰা- ছোৱালিয়েও, ছাত্ৰ- -ছাত্ৰীয়েও, মোবাইল ফোনটো ব্যৱহাৰ কৰিছে।
হয়',
এতিয়া বৰ্তমান বাৰ বছৰ তলৰ ছাত্ৰ- ছাত্ৰী মোবাইল- মোবাইল ফোনটো ব্যৱহাৰ কৰিবলৈ মোৰ মতে দিবই নালাগে।
নিশ্চয় -নিশ্চয় আচলতে অহ ', ভাৰত চৰকাৰ বা শাসকীয় পক্ষই মোবাইল ফোনসমূহ চলোৱাৰ কিছুমান বয়স নিৰ্ধাৰণ কৰি দিব লাগে, যিদৰে ভোটাধিকাৰৰ কিছুমান নিৰ্ধাৰিত বয়স আছে।
ভোটাধিকাৰ নহ'লেও হ'ব কিন্তু স্নাতক- পৰ্যায়ত যেনে উচ্চতৰ মাধ্যমিক, চ -ওচৰত উত্তৰ মাধ্যমিকতো মোবাইল ফোনটো বহুত দৰকাৰী এতিয়া বৰ্তমান সময়ত।
হয়', - হয়।
যেনে একাদশৰ পৰা, দ্বাদশ- শ্ৰেণী, এই ছাত্ৰ- ছাত্ৰীসক, - ফলত মোবাইল ফোনটো বহুত দৰকাৰী এতিয়া বর্ত, বৰ্তমান সময়ত।
ঠিক আছে, তেতিয়াহ'লে আগলৈও এনেকে এইবোৰ ক্ষেত্ৰ, ' ত ', তেনেকে আলোচনা কৰিম বুলি মই আশা ৰাখিলো।
হয়- হয়।
আৰু তুমি নিশ্চয় এই কথা খিনিৰ পৰা বা, এই আলোচনাৰ পৰা তোমাৰো উপকৃত হৈছে। মোৰো উপকৃত হৈছে। গতিকে আজি ইমানতে ৰাখিছো দিয়া।
তিনটা ছয়ত্ৰিশ, -